উমহ হেল্ল'
হেল্ল'
অ কি কৰি আছা?
অ মই এনেই আছো, তুমি কি কৰি আছা?
মইয়ো এনেই আছো আৰু, এ ভাত খালা?
ভাত খালো উম
অ অ, ক'ত আছা এতিয়া?
মই এতিয়া ঘৰতে আছো, তুমি ক'ত আছা?
অ মই মানে এতিয়া গাঁৱত আহি গ'লো আৰু মানে এতিয়া চহৰত থাকি বহুত পলিউচন থাকে যে সেইকাৰণে মানে মই গাঁৱত আহি গ'লো আৰু।
অ সঁচা আজিকালি বহুত পলিউচন বাঢ়ি গৈছে।
বহুতে মানে আৰু কি কবা আৰু ইমানেই পলিউচন হোৱা হৈছে। সেইকাৰণে মানে এতিয়া, চহৰত থাকিলে মানে এতিয়া এয়াৰ পলিউশনটোতো থাকেই বাৰু কিন্তু মানে এতিয়া নইজ পলিউচনতটো বহুত হয় ন তাত সেইকাৰণে মানে এতিয়া অলপ মানে শান্তি জেগাত আহিছো আৰু গাঁৱত।
সেইটোৱে নহলে কিমান হেলোটোতো মানে গাও বেয়া হৈ যায় পলিউচনৰ কাৰণে।
অ বহুতে গা বেয়া হলে তোমাৰ ৰেষ্টৰেটৰ বি মানে বহুতে বেছি বাঢ়ি যায় ন মানে এইটো এয়াৰ পলিউচন কাৰণে।
সেয়ে বহুত দিগদাৰ লাগে। আজিকালি ওৱাটাৰ পলিউচনো বাঢ়ি গৈছে।
অ এইটোৱে মানে এতিয়া মানে মোৰ কিবা ইণ্ডাষ্ট্ৰি কিবা কিবি হৈছে ত' তাৰ পৰা সেইটো ইণ্ডাষ্ট্ৰিয়েল ৱেষ্টবোৰ উলাই কেমিকেলচবোৰ থাকে। তাৰপিছত প্লাষ্টিক বোৰো মানে এনেকে নদীত পেলাই দিয়া যায় ত' সেইবোৰো মানে ৱাটাৰ পলিউশ্যন হৈ যোৱা হৈছে।
সেয়া আজি প্লাষ্টিকটো ইউজেই কৰিব নালাগে তাৰ কাৰণে বেছি পলিউচন বাঢ়ি আছে।
অ বহুতে পলিউচন বাঢ়িছে মানে ওৱাটাৰ পলিউচনটো এতিয়া আমাৰ কাৰণ বেয়া হয়ে বাৰু কিন্তু এতিয়া যোনবোৰ এতিয়া পানীত থকা জীৱ জন্তুবোৰ সিহঁতৰ মানে বহুত দিগদাৰ হৈ যোৱা হৈছে।
সেয়াই তাৰ কাৰণে গছ লগাব লাগে। পলিউচন কমাবৰ কাৰণে কিন্তু কাটিহে আছে আজি পুলি
অ ডিফৰেষ্টেশন হয় অহ
সেয়ে
আৰু পলিউশনৰ কাৰণেতো আমাৰ বেছি বতাহ বৰষুণ মানে যাতে পল্যুচন কাৰণে ক্লাইমেটটো আমাৰ চেঞ্জ হৈছে আৰু গ্ল'বল ৱৰ্মিংটো টো মানে বাঢ়িয়ে গৈছে আৰু যিমতে বাঢ়িছে
এ কমাব লাগে আজিকালি মানে চব যাতে গাড়ী চলে আজিকালি চবৰ তাত
অ গাড়ীতো টো চবৰ থাকে
তাৰ কাৰণে ইমান ট্ৰেফিকো বাঢ়ি গৈছে পলিউচন তাৰ কাৰণে বেছি হৈ হৈ গৈ আছে
চবে আজিকালি গাড়ীতে যায়
সেইটো মানে অ এতিয়া গাড়ীৰ পৰা যি মানে এইটো কিবা দছ ফুল ওলাই গেছ ইউচ কোনোবাই সেইবোৰৰ পৰাই তো আমি ভুগো মানুহৰ আষ্টমা আষ্টমা লাইভ ডিজিছ কিবা কিবি হোৱা হৈছে ন
সে চবৰে বেমাৰ হৈছে বেমাৰ হৈ আছে কিবা ইনফেক ন হৈ আছে এইবোৰৰ কাৰণে
অ এনে কি ওৱাটাৰ পলিউচনৰ কাৰণে এইটো মেলেৰিয়া কিবা কিবি বোৰ হোৱা হৈছে বাৰু
যতে যা তাতে চবৰে আজিকালি ফুট পইজনিং হৈ যায় সেইটো কাৰণে কেতিয়াবা কিবা তাত অ সৰু সৰু চেঞ্জেছ বোৰ কৰিলে মানে পপুলেশ্যন বোৰ ঠিক হৈ যাব পলুচন
অ সেইটো কাৰণে অ সেইটো মানে কি কব বাৰু।
সেইটোৱে‌ আৰু
আৰু মানে এইটো নইজ পলিউশ্যনটো কাৰণে হ'ল আজিকালি এতিয়া চহৰত থকা পোৱালিবোৰ এতিয়া চহৰতো পঢ়িব কাৰণে যায় এতিয়া নইজ পলিউশ্যন হ'লে এতিয়া পোৱালিবোৰ কেনেকে কনশ্যেনট্ৰেত ক'ত পঢ়িব ন ইমান ট্ৰেফিকবোৰ থাকে তাৰপিছত কনষ্ট্ৰাক তান ৱৰ্কবোৰ হৈ থাকে এতিয়াে প্ৰেক্টিছ কিবা কিবি বনাই থাকে আৰু, আজিকালি টো পাৰ্টিবোৰো হয় তাৰপিছত মানে লাউড স্পীকাৰ ল গাই যেনেকে কৰে আৰু মানে, পোৱালিবোৰৰ কাৰণে প্ৰব্লেম হয় পঢ়াটো দিগ দিস্তাব হয়।
একো নাই আজিকালি মানে একেটা পলিউশ্যন আৰু বহুতে হয় তে চব জেগাতে চব জাগাৰ পৰায় পলিউশ্যন, এয়াৰ পলিউ চন হৈ যাওক, ৱাটাৰ পলিউশ্যন হৈ যাওক, ছইল পলিউশ্যনটো বেলেগে আৰু মানে তাৰপিছত এইটো নইজ পলিউশ্যন, এইবোৰ মানে বহুতে বেছি হোৱা হৈছে।
অ', বেছি নইজৰ কাৰণে মানুহবোৰ ষ্ট্ৰেছ টো বাঢ়ি যায়, শ্লিপ প্ৰব্লেমছো হৈ যায়।
লাগে, অ', তুম কি
সেইয়াই প্ৰব্লেম হৈছে এইবোৰৰ কাৰণে বহুত।
মই এতিয়া চহৰত আছিলো মানে মোৰ এতিয়া কিবা ডষ্ট এলাৰ্জি কিবা হৈ গৈছে মানে বহুতে বেমাৰ হৈ গৈছে সেইকাৰণে মানে গাঁৱত তে আহি গ'লো বাৰু, অলপ শান্তি জোগাত থাকিলে মানে ভাত লাগে ন।
শান্তিও আৰু মানে বতাও ভাল থাকে তাত।
অ একে গছ-গছনিবোৰ আছে এতিয়া বেছি প্ৰব্লেম নহব।
সেইয়ে। মানে ষ্টিক একচন ল'ব লাগে তেতিয়াহে মানে অক কমান কিবা হ'ব, পলিউচনবোৰ ভাল হ'ব।
অ নিশ্চয় এতিয়া গভৰ্ণমেণ্টটো কৰিব লাগে আৰু নিজেও কৰিব লাগ তাকে যিয়ে নহওঁক, গভৰ্ণমেণ্ট যিমানে জি নোলাওক তেতিয়া লৈ নিজে নকৰো তেতিয়ালৈ মনে নহয় আৰু ভালকে।
তৰ আজিকোতো স্কুলটোতো এনেকে মানে ক'ব লাগে আৰু পোৱালীবোৰকো।
অ সেইটোতো হয় দিয়া।
উম, এৱাৰনেছ দিব লাগে ত।
অ তুমি ঠিকে কৈছা এতিয়া পলিউচন বুলি মানুহবোৰে নহয় তে তো যিমানে জীৱ-জন্তুবোৰ আছে সিহঁতৰটো বহুতে দিগদাৰ হয় ন। এ যোনে জংঘলত থাকে সিহঁতক মানে সিহঁতকটো শান্তি লাগে এতিয়া কিছুমান জাগত চোন মানে জংঘলবোৰ কাটি কাটি ৰাস্তা বনাই দিছে। টো সিহঁতৰ কাৰণটো মনে বহুত দিগদাৰ হোৱা হৈছে ৱাইল্ডলাইফ চেঞ্চুৰীবোৰ চালে।
সেইটোৱে, ঠিকে কৈছ
অ এইটো পানীৰ কাৰণে মানে আজিকালি অ অ, কি কৈছা?
অ অ খোৱা, কোৱা?
নাই নাই, কোৱা?
খোৱা।
পাৰি মানে আজিকালি এইটো পানী কাৰনে মানে বহুত হেৰ ফল হোৱা হৈছে আৰু মানে স্কিন ডিজিজ টো মানে বহুতে হোৱা হৈছে। তাতে মানুহৰ মানে এলাৰ্জি হৈ যায় ন ফটককে এতে কিবা কেমিকেল বেয়া কেমিকেল থাকিলে পানী মানে এলাৰ্জি হৈ যায় মানুহবোৰৰ।
উ, সেইটো কাৰণে মানে স্কিন ডিজিজ বহুত বাঢ়িছে পানী পল ৱাটাৰ পলিউচন কাৰণে।
উম বহুত প্ৰব্লেম দিছো ন আজি আমি ইত তিয়া মানুহবোৰে বুজি লেহে মানে কিবা এটা ভাল হ'ব পলিউচন অকমান ঠিক হ'ব। ফিউচাৰ কাণো তেতিয়া অক ভাল হ'ব। নহ'লে দেখোন এনেকে আৰু বেয়া হৈ হৈ গৈ থাকিব ফিউচাৰটো।
সেইটোয়ে ভালকৈ ভালকে এতিয়া নিজে বুজিলে এতিয়া চবকে বুজাব লাগিব।
হয়, তাই আজি মানে বুজি - লেহে পলিউশ্যন টো কমি গলে এনেকে বাঢ়ি বাঢ়ি গৈ থাকিব। আৰু গ্ল'বেল ৱাৰ্মিঙত এফেক্ট কৰি থাকিব বেছি।
অ এতিয়া - পলিউশ্যনটো মানে আমাৰ এনভাইৰমেণ্টটো বহুতে এফেক্ট কৰিছে আৰু এতিয়া - আমাৰ হিউমেনৰ মানে আমাৰ মানুহবোৰৰ হেল্থতোটো মানে - সেইটো বেয়া হয়ে, তাৰপিছত আমাৰ আমাৰ যোনটো আমাৰ ইক'চিষ্টেম টো হয়। টো মানে বেয়া হয়। আৰু মানে তোৰ জীৱ-জন্তুৰ কাৰণেতো বেয়া হয়য়েই বাৰু।
অলপ মানে ভাল, অ সিহঁতেতো বহুতে দে। কাৰণে
আজিকালিতো নাইকিয়াই হৈ গৈছে যিমান কেইটাপ।
উম। সেইটোৱে সিহঁতৰ এতিয়া মিলা নাই ন এতিয়া ইমানেই পলিউশ্যন হৈছে। এতিয়া সিহঁতে যদি ভালকে অক্সিজেন নাপায় ত' সিহঁতৰতো মানে দিগদাৰ হ'বই।
অ, সেয়ে গছ-বছ কাটি দিছে।
অ এতিয়া আমি এতিয়া মানে অলপ চাষ্টেইনেবল হেবিটোৰ কৰিব লাগিব আৰু মানে এতিয়া - বেছি প্লাষ্টিক বোৰ ইউজ কৰিব নালাগে ন এতিয়া - অ ভালকে - ভালকে চব গছ-গছনি লগাব লাগে তেতিয়া হ'লে ভাল হ'ব আৰু।
সেইয়াই। এতিয়া ডাঙৰ ডাঙৰ চিটিজ বোৰটো আৰু বেছি পলিউশ্যন হয় দেল্লিতে চাই লোৱা।
অ বহুতে পলিউশ্যন হয় বাৰুতে। দিল্লীত টো বহুতে বেছি।
তাতটো থাকিবই নোৱাৰে মানুহবোৰ, গা তাত গলেতো মানুহবোৰৰ মানে গা বেয়া হৈ - যায়, বেলেগ জগা পা গলে তাত থাকিব।
অ', মানে জলদি সিহঁতে এডাপ্ট কৰিব নোৱাৰে ন। পলিউশ্যনটো মানে ইমানেই বেছি আছে দিল্লীত সেইকাৰণে।
তুমি আৰু -
পানীটো নিজে এতিয়া গছ বেছি লগালে ভাল আৰু, মানে এতিয়া এইটো গছ - গছনি নাকাটিলে ভাল। এতিয়া সিহঁতক, গছ নাকাটিলে আমি নিজে ভাল অক্সিজেন পাম। এতিয়া ভাল - অক্সিজেন পালে এতিয়া আমাৰো নিজৰ থাকিব ন।
সেয়াই -
এতিয়া মানুহবোৰৰ আজিকালিটো বহুতেই হোৱা হৈছে, এইটো আস্থামা - হাৰ্ট ডিচিজ আৰু এইটো লাং ডিচিজটো বহুতে হোৱা হৈছে। এইটো চবত - কমিছিল, মানে এইটো আমাৰ, এয়াৰ পলিউশ্যনৰ কাৰণে মানে বহুতে বে ছি হোৱা হৈছে মানুহবোৰৰ, এইটো মানে এতিয়া মানুহবোৰে নিজে চা চাই চিন্তি থাকিব লাগে ন?
উম।
দিয়া হ'ব দিয়া আৰু এতিয়া আমি নিজে ভালকে চাব লাগিব, ভালকে কৰিব লাগিব। তেতিয়াহে ভাল হ'ব আৰু। পলিউশ্যনটো, নহ'লে এনেকেই বাঢ়ি যাব আৰু।
সেইটোতো বেলেগ মানুহবোৰকো বুজিব লাগিব, নহ'লেটো এনেকে আৰু বাঢ়ি বাঢ়িয়ে গৈ থাকিব পলিউশ্যন।
সেইটোৱে আৰু, দিয়া একো নাই মই ৰাখিছোঁ দিয়া। অঁ, ঠিক আছে বাই বাই। গুড নাইট।